অঁ' ভালনে?
অঁ' ভালেই, আপোনাৰ ভালনে?
উমঁ' ভালেই।
খোৱা বোৱা কৰিলে?
কি কৰিছে বোলো?
এয়া, মই মানে আছো এনেই, আপোনালোকে খোৱা বোৱা কৰিলে নে নাই?
অঁ' খালো, চাহ তাহ খালো এতিয়া আৰু ভাত বনাইহে আছে।
হয় হয় হয়, আমাৰো ঠিক তেনেকুৱাই ভাত বনাইহে আছে আমি চাহ তাহ বাৰু খালো।
তাকে যিহে গৰম পৰিছে আৰু।
বা নকবহে যিমান গৰম- পৰিছে মানুহ মানে এই গৰমত কেনেকে যে থাকিব, হয়নে?
হয় হয়, ইমান গৰম পৰিছে।
মইতো কি কৰিছো জানে, মই আমাৰ এই গছৰ তলতে চাং এখন পাতি লৈছোঁ।
হয় হয়।
চাং খনতে, চাং খনৰ কাষতে গছ আছে যে তাতে বহি থাকো সন্ধিয়া হ'লেও বহি থাকো। ইমান ধুনীয়াকে কে মানে বতাহ মাৰি থাকে ইমান ভাল লাগে মই কৈছো আপোনাক।
তাকে আমাৰ ফালে ইমান গছ-গছনিয়ে নাই অঁ।
অ মানে গছ-গছনি কাটি পেলাই আজিকালি ডাঙৰ-ডাঙৰ, ব ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে অট্টালিকা বনাইছে যে
তাকে অ সেই কাৰণে উম আজিকালি গৰমত খাদ্যও আমি হজমেই কৰিব নোৱাৰোঁ ন।
হয় হয় মানে আজিকালি গৰমত কি হয় আমাৰ মানে পচনতন্ত্ৰটোৱে অযত তথা খাদ্য বস্তু বিলাক মানে বাঁ মচলাাবলাক মানে শোষণ কৰি ল'ব নোৱাৰে পাচন তন্ত্ৰত। টোৱে মানে সেইকাৰণে তেনেকুৱা ধৰণৰ হয় আৰু
তাতকে বিভিন্ন ৰোগ হয় আজিকালি মানে ৰিচেণ্টৰৰিো হয়েই মানুহৰ
হয় হয় আজিকালি মানে গৰমতে ব আগতেতো নহয়ছিলে ন এতিয়া মানে যিমান গৰম পৰিছে গৰমত মানে আমি মা মছ মচলা ধৰণৰ খাদ্য খাওঁ ন ত' প্ৰাচন তন্ত্ৰত। মানে সহ্য কৰিব নোৱাৰে যে সেইকাৰণে মানে এ এনেকুৱা হয় ডিচেণ্টৰী হয় গ্ৰহণী হয় তেনেকুৱা ধৰণৰ মানে বেমাৰ আজাৰে সঘনে কৰি দোৱাক
দেখা পোৱা যায়। তাকে গৰমত আমি যিমান পাৰো ঘৰৰত থলুৱা ম ফল মূলৰ ৰস বনাই মানে খাব লাগে আৰু
হয় হয় গৰমত মানে আমি যিমান পাৰো সিমান মানে ফলৰ ৰস বনাই পেলাই আমি খাব লাগে তাতে মানে পৰাপক্ষত আমি নেমুও খাব লাগে। আৰু যিবিলাক মানে হয় হয় হয়। যিবিলাক মানে ঘৰতে উপলব্ধ বস্তু হয়। তেনেকে আম লিচু তেনেকুৱা ধৰণৰহে আমি জুজ বনাই খাব লাগে আজিকালিতো বজাৰতো চব মানে কি ঔষধ দি পেলাই দ ডাঙৰ কৰে ন ত' সেইবিলাক খালেো আমাৰ ক্ষতিয়ে কৰিব দিয়কচোন।
কি আমি ঘৰতে এনেকে ৰুই কৰি মানে বনাব লাগে ঘৰৰ ইমান আমি মানে মেডিচিনো নিদিওঁ ন সেইকাৰণে আৰু
হয় হয় ঘৰত আমি ঔষধ ব্যৱহাৰ নকৰো ন ত সেই কাৰণে মানে সেইবিলাক খালে আমাৰ পেটৰ একো অনিষ্ট নকৰে কিন্তু এতিয়া বজাৰত। অ কোমোৰা হওক ৰঙালাও হওক সেইখোপাতো মানে কি হয়? বেজি দি পেলাই ডাঙৰ কৰে যাতে সোনকালে বিক্ৰী যায় ন ত' সেইবিলাক খালে মানে আমাৰ বেছি বেমাৰ আজাৰ হয়।
তাকি আজিকালি মানে আজিকালি লিচু বিলাক যে মানে চিজন নাহে কি পকি যায় কেনেকে নাজানো আৰু
তেনেকে মানে সেয়াই আজিকালি মানে বেজ ঔষধ ব্যৱহাৰ কৰে ন ত ঔষধ ব্যৱহাৰ কৰে যে সেই কাৰণে মানে আগতীয়াকে যিটো ছিজন হয় ছিজনৰ আগতীয়াকে বস্তু বস্তু বিলাক বিক্ৰী কৰে তেতিয়া ছিজনত পোৱা বস্তু বিলাক আৰু আন চিজনত পোৱা বস্তু বিলাকৰ মূল্যতটো অলপ বেছিয়ে হয় ন ত' সিহতে মানে সহজে টকাতটো পাব লাগিব।
আৰু আপুনি ঘৰত আ আম মানে গ আম হলে আৰু বাই মানে বজাৰৰ আমবিলাক চাবচোন ইমান ডিফাৰেন্ঞ্চ থাকে।
হয় হয় মানে ব্যৱধানটো কি হয় আমাৰ ঘৰৰ আম খিনি আমি একো ঔষধ ব্যৱহাৰ নকৰো কৰো গছতে হয় যেতিয়া হয় আমি তেতিয়া পাৰি আনি খাওঁ।
হয় এটাাকে একদম পুৰা ফ্ৰেচ টাইপ ফ্ৰেছ ফ্ৰেছ
হয় হয় বজাৰ বিলাক মানে কি হয় ঔষধ দিয়ে ঔষধ দি পেলাই পকাই দিয়ে পকাই ডাঙৰ কৰি দিয়ে ন ত' সেইকাৰণে মানে সেয়া খালে সেইটো মানে ব্যৱধানতটো সিমানটোৱে বুজিছে
হয় হয় আৰু গৰমত আমি মানে সঘনাই ফাষ্ট ফুড খাওঁ আৰু বেছিকে
হয় হয় সেনেকুৱা ধৰণৰ খাদ্য আমি মানে খোৱাতো যোগ্য় নহয় দিয়ক মানে পেটোৱে মানে সজ্য কৰিব নোৱাৰে যে ত তেনেকুৱা ধৰণৰ মানে আমি খাব নালাগে হয়- হয় -গ্ৰহণ যোগ্য নহয় পাচন তন্ত্ৰটোৱে পাচন তন্ত্ৰটোৱে অনিষ্ট হয় আমি তো আমাৰ নিজৰ শৰীৰতো চোৱা চিতা নিজেই কৰিব লাগিব দিয়কচোন
তৰ শৰীৰৰ কথাঠাইি চিন্তা কৰি লাগিব বেলেগ এইটো নকৰে ন
হয় -হয় -সেইটোৱে ত' মানে কি হয় আমি এতিয়া পৰাপক্ষত আমি মচলা মানে গৰমত আমি মচলা খাব নালাগে খাব লাগে এনেকুৱা নহয় যে আমি মছলা খাব নালাগে কিন্তু মানে এনেই আমি তুলনামূলক ভাৱে মানে মছলাটো কম খাব লাগে যাত তা মানে শৰীৰটো একো অনিষ্ট নহয়
হয়- হয়- যিমান পৰিমাণে আমি কম পৰিমাণে খাবলৈ বে
হয় -হয় -হয় -হয় -আমি যিমান পৰিমণে এতিয়াতো আমি আমাৰ শৰীৰটোৱে মা মাংস যদি নোপায় মাছ যদি নোপায় তেতিয়া আমাৰ শৰীৰটোও ক্ষতি দি হ'ব দিয়কচোন আমি এনেকুৱা নহয় যে এনি টাইম আমি বইলেই খাই থাকিব লাগিব ত' এনেকুৱা হয় ন যে হয় মা মছলা ধৰণৰ খাদ্য খাব লাগিব কিন্তু মানে অধিক পৰিমামানে মা মছলা দিব নালাগে কম পৰিমমানমানে মা মছলা দি যিটো আমাৰ মানে শৰীৰৰ কাৰণে ঠিক ক্ষতিকাৰক নহয় তটো মানে তেনেকুৱা ধৰণৰ আমি খাদ্য খাব লাগে গম পাইছে
উম- উম- হয় -হয় আজিকালি আৰু খাদ্যবিলাক আৰু আমি সোৱাদ মানে ফাষ্ট ফুডবিলাক বেছি খাওঁ ঘৰৰ মানে আমাৰ যোনটো থলুৱা খাদ্যতকে ফাষ্ট ফুড বিলাক বেছি টেষ্ট পাওঁ ন সেইকাৰণ নে সেইটো খাই দিওঁ কিন্তু সেই সময়ত সেইটো ভাল লাগে পিছত সেইটো যে আমাৰ ইমান ডাঙৰ ৰোগ হৈ যায় ন গমেই পাব
হয় -হয়- সেইটোোৱে হয় এতিয়া আমি খোৱা সময়ত আমাৰ জিভাৰ যিটো লোভ আমি লোভটো সামৰিব নোৱাৰো কাৰণে আমি ফাৰ্ষ ফুড খাই দিওঁ কিন্তু ফাষ্ট ফুড খোৱাৰ পাছত আমাৰ শৰীৰতটো যিমান খিনি ক্ষতি হয় সেইখিনি মানে কি হয় জুতি লাগে কাৰণ আমি খাই দিওঁ পিছৰ খিনিতো আমিয়ে ভোগ কৰিব লগা হয় ন আমাৰ শৰীৰৰ ক্ষতি খিনিতো বেলেগে ভোগ নকৰে কি কৰিছে আমিহে জানিম
হয়- হয় -আজিকালি মানে এইটো কি কয় কেঞ্চাৰ ৰোগটো সাধাৰণ আজ কালি সকলোৱে হৈ যায়
হয় হয় আজিকালি ঘৰে ঘৰে বেমাৰ আজাৰ দেখিবলৈ পোৱা গৈয় আছে সকলো ধৰণৰ বেমাৰ আজাৰ আজি হি মানে সৰু সৰু বেমাৰ বিলাকো ইমান ডাঙৰ ৰূপ লৈছে কাৰণ কি আমি খোৱা বোৱাবিলাক সময়মতে নাখাওঁ নিয়মিতভাৱে খাদ্য খাদ্য বস্তু বিলাক গ্ৰহণ নকৰোঁ সেই
হয় হয়। হয় হয়, তেনেকুৱা কাৰণেই হৈছে আৰু আৰু কেঞ্চাৰ ৰোগটো আপুনি
হয় হয় হয়, হয় হয়।
গম নাপায়। ছেকে একেবাৰে লাষ্টটো হেৰিতহে গম পায় আৰু একেবাৰে লাষ্টৰ সময়, তেতিয়া মানুহজন মৃত ত্যু মুখতে পৰা আৰু সময় হৈ যায় আৰু।
হয় হয় হয়, আজিকালি মানে সেয়াই বৰ ভয়ানক হৈ গৈছে পৰিস্থিতিবিনাক। কাৰণ মানে কি হয় আমাৰ নিজৰ মানে অ' নিজে আমি কেনেকে খাদ্যয় বস্তুবিলাক গ্ৰহণ কৰোঁ, কেনেকে আমি চলো। সেয়াৰ ওপৰতহে আমি ডি মানে ভৰসা কৰি পেলাই আমাৰ মানে জীৱনটো অতিবাহিত কৰিব লাগিব। দিয়ক যদি এতিয়া আমি খাদ্য বস্তুবিলাক যদি পৰাপক্ষত ব্যব পৰাপক্ষত ভাল গ্ৰহণ নকৰোঁ, তেতিয়াহ'লে ভৱিষ্যতে আমাৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে ন'।
হয় হয়, আজিকালি মানে এইবিলাক মানে একো মানে মানে টান বাত এইবিলাক মানে টান কথা মানে টান বস্তু নহয়। এইবিলাক হৈয়ে যায়, সাধাৰণ বিলাক আজি। আজিৰ দিনত। এইবিলাক হৈয়ে থাকে আজিকালি সাধাৰ
হয় হয়, আজিৰ দিনত এইবিলাক মানে স্বভাৱিক কথা, আৰু এইবিলাক মানে হৈয়ে থাক আজিৰ দিনত লাগি, আৰুনো কিমান কি কৰিব পাৰিব হয়নে?
তাকে আগতে মানুহে অপাৰেচন বুলি ক'লে একদম পূৰা ভয় খাই যায়। এতিয়া আৰু অপাৰেচন মানে সহজ কথা, ও ছোৱালীজনী অপাৰচন হ'ল অ'।
অ' আৰু মানে আজিকালি কি হৈছে আজিকালি কি হৈছে সৰু সৰু বাচ্ছাবিলাকৰো হয়। এই বোলে এপেণ্ডিক্স হৈছে, এই বোলে কিবা হৈছে, আজিকালি সৰু সৰু বাচ্ছা আগতেতো সৰু বাচ্ছবিলাকৰ এনেকুৱা অপাৰেচন কৰিব লগা নহয় ন' আজি কালি মানে সৰু সৰু বাচ্ছাবিলাক, এই ছয় সাত বছৰীয়া বাচ্ছাবিলাকেও মানে এপেণ্ডিক্সৰ অপাৰেচন হও'ক বা কিবা কিবি অপাৰেচন হওঁক কৰিব লগা হৈছে। কাৰণটো হৈছে খাদ্য। খাদ্যভাসবিলাক, খাদ্যভাসবিলাক বেলেগ বেলেগ। কৰে, সিহঁতে নিজৰ জিভাত জুতি লাগিবলৈ কিমান বিভিন্ন ধৰণৰ বছ তো খায়, তাৰ কাৰণে সিহঁতৰ পেটৰ বিষ হয় আৰু পেটত বিভিন্ন ধৰণৰ বেমাৰে আক্ৰান্ত কৰে ন'।
হয় হয়। এইবিলাক আমাৰ নিজৰ ভুলৰ কাৰণে হয়, আমি এবাৰ জিভাত মানে লোভৰ কাৰণে আমি নিজেই নিজৰ অপকাৰ কৰোঁ।
হয় হয়, নিজই নিজৰ অপকাৰ কৰোঁ আমাৰ জিভাৰ কাৰণে। আমি যদি জিভাখনক লোভটো সামৰিবই নোৱাৰো
তাকে তাকে। উম, উম, নহ'ব নহয়, আমাৰ বহুত ৰোগে দেখা দিব তেতিয়া।
হয়। এতিয়াতো আপুনিতো দেখিছেই, এতিয়া মানে কি হয়
হয় হয়।
এতিয়া মানে যিমান আধুনিক প্ৰযুক্তিবিদ্যা আহি যায় সিমানে মানে কি হয়, মানুহবিলাক এলেহুৱা হৈ হৈ গৈ আছে। মানুহবিলাকে কাম কৰিবলৈ কাম কৰিবলৈ আজিকালি মানে অসুবিধা পায়। মানুহবিলাকে যিমান এতিয়া এতিয়া আপোনালোকে পথাৰত ৰোৱনী বিলাক পৰাপক্ষত কমেই দেখা হয়। মানুহবিলাকে সহজে মানে কাম কৰিবলৈ গৰমত মানে অসুবিধা পায়। কিন্তু আগৰ দিনত আপুনি চাব আমাৰ মাহঁত আইতাহঁত তেওঁলোকেতো মানে পথাৰত ধান ৰোৱে ধান কাটে। হয়নে? আগতেটো গৰু দি গৰুৰ দি মৰণা মাৰে। আজিকালিতো সেইবিলাকো নাইকিয়া হৈছে। আজি কালি মেচিনৰ যোগেদি মৰণা মাৰে। তাৰ ফলত মানে কি হয়, সময়টো কম লাগে।
উম উম।
কিন্তু বস্তুবিলাকতো কি হয়, মানে এতিয়া মেচিনৰ যুগত আধুনিকতা বাঢ়ি বাঢ়ি গৈ আছেতো সেইকাৰণে মানে কি হয়। যিমান পাৰে মানুহ বিলাক মানে এলেহুৱা হৈ হৈ গৈ আছে।
অ' আজিকালি মানে আপুনি দেখিবচোন প্ৰত্যেক ঘৰে ঘৰে একদম গেছো ব্যৱহাৰ নকৰে, এই নতুনকে যে কিবা যে ওলা
হয় হয় ইণ্ডেকচন। হয় হয় আজিকালি মানে মানুহ বি আৰু মানুহ মানুহ বিলাকে মানে সচাঁকে দেই ইমান এলেহুৱা হৈ গৈ আছে মানুহ বিলা কে আজিকালি অকনমান কাম অকন কৰিবলেও মানে বৰ এলেহুৱাজনক ভাৱে মানে কাম বিলাক কৰে, ত' তাৰ কাৰণেও মানে শৰীৰটো ক্ষতি হয় ন।
হয় হয়, আমি বেলেগকনো কি ক'ম আমি এইবিলাক নিজেই কৰি থাকো আৰু।
হয় হয়, কিনো বেলেগক কম নিজেই কৰো সেইকাৰণে আমি মানে পৰাপক্ষত দুৰ্বল হৈ হৈ গৈ আছো। এতিয়া আমাৰ ককাহঁত যে ককাহঁত এতিয়াও কিমান শক্তিশালী হৈ আছে। হয় নে?
হয় হয় ইমান শক্তিশালী হৈ আছে।
কিন্তু আমি চাওকচোন আমিতো এতিয়াই ককাহত এতিয়া আমাৰ কঁকালৰ বিষ হাতৰ বিষ ভৰিৰ বিষ এতিয়া আমাৰ হব এইটো বয়সতে হ'বলে হ'লেই কিন্তু আমাৰ ককাহঁতৰ এতিয়ালৈকে নাই কাৰণ, কিয় তেওঁলোকে খেতি কৰিছিলে তেওঁলোকে ক ষ্টকৰ কাম কৰিছিলে কিন্তু আমিতো সেইবিলাক নকৰোৱে ন।
তাকে আ বহি লাইক
সেইকাৰণে মানে আমাৰ বেমাৰ আজাৰ সঘনে হয়। হয় হয়।
তাকে মানুহে কষ্ট কৰিব লাগে তেতিয়াহে আমি মানে ভাল হয় আৰু তেতিয়া।
হয় ঠিকেই কৈছে ঠিকেই কৈছে। বাৰু ঠিকে আছে দিয়ক আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয় আপোনাৰ লগতো কথা পাতি ভাল লাগিল।
ধন্যবাদ আকৌ এবাৰ ফোন কৰিম দিয়ক আপোনাক।
অ আহ আপোনাকো আকৌ এবাৰ ফোন কৰিম দিয়ক।
অঁ ঠিকে আছে হ'ব দিয়ক, ধন্যবাদ।
উম ধন্যবাদ।